আছা?
অ', এনে বহি আছিলো ৰ'বা ফোনটো চাই, তুমি কি কৰিছা?
এনে বহি আছিলো, ভাত-পানী খালা?
অ', খালো ৰ'বা, তুমি খালানে নাই?
অ', খালো, পিছে খবৰ ভাল নে তোমাৰ?
উম, ভালে দিয়া, তোমাৰ কেনেকুৱা?
মোৰ ঠিক ঠাকে আছে ৰ'বা আৰু।
অ', হয় নেকি, ঠিক আছে কোৱাচোন কিয় বা ফোন কৰিলা আজি ইমান দিনৰ মূৰত?
তুমি ব্যস্ত আছিলা নেকি?
নাই নাই মই ব্যস্ত নাই দিয়া কোৱা?
হমই মানে তোমাৰ লগত আজি মানে বন্ধুত্বৰ বিষয় মানে বন্ধুত্ব গুৰুত্বৰ বিষয়ে কিছুমান মানে আলোচনা কৰিব বুলি ভাবিছিলো আৰু তোমাৰ লগত।
অ', তুমি ঠিকেই ভাবিছা দিয়া, আজিকালি মানে বন্ধুত্বতো বহুত আ, দৰকাৰ দিয়াচোন আমাৰ জীৱনত। মোৰে এতিয়া এনেকুৱা হৈছে নতুন নতুন কলেজ যাই পেলাই মানে বুজি পাইছো বন্ধুত্ব ৰ মূল্য কিমান বেছি।
হয় হয় এতিয়া তুমি চাবা হা কি কয় আমাৰ মানে মা দেউতা বা ভাই ভন্তি বা জেত খুৰা খুৰি আমি সম্পৰ্ক জন্মৰ পৰা পাও কিন্তু বন্ধত্ব আমি নিজে বাছি লোও হয় নে নহয় কোৱাচোন আৰু চাবা আমি সেই মানে কি পৃথৱীৰ আটাইতকৈ মধুৰ বা নিঃস্বাৰ্থ বা পবিত্ৰ লগত থাকে ত সেয়া প্ৰকৃতৰ বন্ধু হয় নহয় কোৱাচোন
হয় তুমি একেবাৰে ঠিকে কৈছা কাৰণ অ আমি তুমি কোৱাৰ দৰে আমি সকলো বিলাকক আগৰ পৰা পাওঁ বন্ধু এজনক আমি নিজে বাচ ছি লও যে এইজন আমাৰ একদম প্ৰকৃত বন্ধু বা আমাৰ এইজন একদম ভাল বন্ধু। আ যোনটো আমি আ কিত্তা কিছুমানে বেষ্ট ফ্ৰেণ্ড বুলিও কয় সেইয়ে কথা যে আমি বন্ধু এজন যদি বাচি লম হা তে সেইজন বন্ধ আমাৰ মনৰ লগত বেছিভাগ মিলা হব লাগিব মানে আ আমি ভাল পাওঁ কি ভাল নাপাওঁ সেই মানুহজনে জানে। আৰু উম হম ক'ব গলে আমি আমাৰ নিজৰ মনৰ কথাবোৰ খুলি ক'ব পৰা এজন মানুহ হয় সেইজন। যে আমাৰ কিবা এটা হ'ল আমিয়ে সেইজনক খুলি ক'ব পাৰো কেতিয়াবা এনেকুৱা হয় যে কিছ ছুমান কথা আমি মা দেউতা বা ঘ ঘৰত ভাইটি ভন্টিহতক ক'ব নোৱাৰো কিন্তু সেই বন্ধুজনক বা বান্ধৱী জনক আমি আমাৰ মনৰ কথা সকলো কথা খুলি ক'ব পাৰো। সেইটোয়ে আচলতে মানে আহ সঁচা বন্ধুত্ব কাৰণ উম কিছুমান বন্ধুত্ব এনেকুৱা থাকে যে অকল স্বাৰ্থৰ বাবে থাকে। যে তোৰ লগত মোৰ একো হেই নাই তইছ যি মনৰ কথা থাকে তই ক কবি নকয় নাই কিন্তু মোৰ স্বাৰ্থৰ বাবে মই আছো।
হয় তমো এক ঠিকেই কৈছা আমাক চাবা কিছু কথা আম তুমি যে ক'লা কিছুমান কথা মাক দেউতাক কথা ক'ব নোৱাৰো ভাইটি ভণ্টি ক'ব নোৱাৰো হয় সেইটো হেই কথা গিলাক আমি মানে নিজৰ বন্দুক কব পাৰো আৰু এটা বিশ্বাসত কব পাৰো যে আমাৰ এ কথাবিলাক কিন্তু অ এনেকুৱা কিছুমান বন্ধু আছে আমি যাক বিশ্বাছ কৰো আৰু কিছুমান এনেকুৱা বন্ধু আছে যে মানে আমি মা দেউতাক নকৰো সিহঁত কৰো কিন্তু সেই কথাবিলাক বা কেতিয়াবা কিবা হ'লে কৈ দিয়ে। এনেকুৱা কৰিব নোৱাৰে কাৰণ আমি তাৰ এতিয়া বিশ্বাসত কৰিছো ন। আৰু সেই কাৰণে মানে যোন বিলাক আমাৰ বন্ধু আমাৰ কথ বিলাক ম বা যিবিলাক আমাৰ প্ৰকৃত বন্ধু নহয় সেইবিলাকে কথাবিলাক লগাই সেইবিলাক মানে কথ বিলাক লৈ দিয়ে যে এনেকুৱা কেনেকুৱা কথাবিলাক
তুমি ঠিকে কৈছা বন্ধু এজন মানে এটা বন্ধুত তাত মোৰ কয়ে কিছুমানে যে কয় মূলূত্বৰ বন্ধুত্বৰ মূল সেইত কি হৈছে বিশ্বাস বিশ্বাছ নহলে বন্ধুত্ব নাথ থাকে সেনেকুৱাই তুমি মানে সেই মানুহজনক তুমি বিশ্বাছ কৰিব কৰা হ'ব লাগিব এনেকুৱা নহয় যে তুমি যাকে তাকে বিশ্বাছ কৰিছা বন্ধু বনাইছা তুমি চব কথা কৈছা আৰু সেই মানুহজনে যত গৈ পেলাই তোমাৰ কথাবোৰ আনৰ আগত কৈ আছে সেইটোও বন্ধুত্ব বুলি কব নোৱাৰি সেইটো অ মানে তেওঁলোকে নিজৰ মানে এনে মনোৰঞ্জনৰ বাবে তোমাৰ লগত বন্ধুত্ব ৰাখিছে। কিন্তু যদি তোমাৰ এজন সঁচা বন্ধুয়ে সেই তোমাক ক'ব যে তুমি যেতিয়া তোমাৰ কথাবোৰ কবা তোমাৰ কিবা সমস্য সমস্যা হ'লে তোমাক সেইটোৰ সমাধান দিবলে মানে বিচাৰিব আৰু। কিন্তু আ মানে যোনবিলাক আমাৰ এনে নামত বন্ধু বা লগৰ সেইবিলাকে আমাৰ ইনেও কেতিয়াও মানে আমাৰ সমস্যাবোৰ দূৰ কৰিবলৈ নোখোজে। স সমস্যা হৈছে হৈ থাকক এনেকুৱা এই তেওঁলোকে শুনিব বেলেগৰ আহি আগত আহি ক'ব, হাঁহিব। সেয়ে সেনেকুৱা আচলতে বন্ধুত্ব হ'ব নালাগে। মোৰ মতে বন্ধুত্ব ত্ব হ'লে একদম ভালকৈ হ'ব লাগে যোনটো আমাৰ তোমাৰ মানে আমাৰ আমাৰ গোটেই সকলো কথা যাতে খুলি ক'ব পাৰো।
হয়, একদম ঠিকে কৈছা তুমি। এতিয়া চাবা মানে প্ৰকৃত বন্ধুৱে তোমাক চাবা আমাক যিমান সহায় বা হেৰি কৰে আমাক নকয় যে তোক আমি ইমান কৰি থৈছো। অ, তোমাৰ কাৰণে এনেকোৱা কৰিছিলো, তোমাৰ কাৰণে তেনেকুৱা কৰিছিলো কিন্তু অ যোন যিটো আমাৰ প্ৰকৃত বন্ধু নহয় সেইয়াই কয় যে মই তোৰ কাৰণে এনেকোৱা কৰিছো বা তেনেকুৱা কৰিছো বুলি কেনে আৰু চাবা খেল হ'লে বা খেলত হাৰিলে বা যিমান বিপদ হ'লেও বা যিমান যি পৰিস্থিতি আহিলেও আমাৰ প্ৰকৃত বন্ধুয়ে আমাৰ লগত থাকিব। এই নামনি অসমৰ মানুহবোৰে অলপ ভালদৰে কথাবোৰ ক'বচোন কিনো বকে একো বুজিয়ে নাপাওঁ, ইমান অদ্ভুত অসমীয়া কেনেকে কয় বাৰু। ইৰিটেত কৰি দিয়ে মানে। অলপ ভালকে কবলে চেষ্টা কৰিব ইটছ ৰিকুৱেষ্ট। সেই শুনি একদম মানে ভাল লাগি যায় যে এনেকোৱা লাগিছে আমাক সাহস দেখাব
তোমাৰ মাতটো অকনমান ওচ আহা নাই।
এতিয়া আহিছে নে?
অ অ কোৱা এতিয়া।
এতিয়া চাবা তোমাৰ মানে এনেকুৱা আছে ন বন্ধুিলাকে সেইবিলাকে বন্ধুবিলাকে বহু সহায় কৰে বা কৰে পিছ কিন্তু আমাক শুনাই যে তোৰ কাৰণে আমি এনেকুৱা কৰিছো, তেনেকুৱা কৰিছে। কিন্তু যিমান যি কৰিলেও আমাক এতিয়া কথা নুশুনাই যে মানে কথা নুশুনাইয়ে যে তোৰ কাৰণে ইমান কৰিছো বুলি আমাক নকয় আৰু। কৰণ মই বিভিন্ন কথা কৈ নিদি তোমালোকে কথাবিলাক
সেইটোৱে কথাটো। তুমি ঠিকে কৈছা আৰু আৰু এক এটা কথা যে বন্ধুত্বৰ মাজত কেতিয়াবা এনেকুৱা হয় যে আ দূৰত্ব বাঢ়ি যায় মানে এ মনৰ নহয় আৰু। এতিয়া ধৰা তোমাৰ লগত মই মাজে মাজে কথা পাতি আছো, তোমাৰ বা মোৰ কিছুমান এনেকুৱা এনেকুৱা বন্ধু বা বান্ধৱী থাকিব পাৰে যোনবিলাকৰ লগত আমি এনেকুৱা মানে আ সদায় কথা পাতিব নোৱাৰো ন। ত' সেইবিলাক বন্ধুৰ লগত আমি মানে কেতিয়াবা এনেকুৱা হয় যে এমাহৰ মূৰত বা দুমাহৰ মূৰত এনেকৈ লগ পাই থাকো সপ্তাহতো লগ নাপাওঁ আনকি। কাৰণ এতিয়া চব ব্য ব্যস্ত হৈ যায় নিজৰ নিজৰ জীৱনত স্কুলৰ জীৱনটো এৰি থৈ অহাৰ পিছত মানে এটা নতুন জীৱন পায়। মানে ধৰা নতুন নতুন মানে সকলো পঢ়া-শুনাবোৰ নতুন হৈ যায় কিবা নতুন হৈ যায় ত' সেইকাৰণে আমি লগ নাপাবও পাৰো কিন্তু কেতিয়াবা বহুত, আ, মানে দিনৰ মূৰত লগ পাব বাৰু? এতিা এনেকুৱা হব নালাগে দিয়াচোন যে ইমান দিনৰ মূৰত লগ পাইছোঁ কিবা অকমান মানে ভাল লগা নাই, কথা পাতিবলৈ খোলাকে কথা পাতিব পৰাা নাই সেনেকুৱা আচলতে হ'ব নালাগে। মানে এনেকুৱা হব লাগে দিয়াচোন যে সেইদিনাই লগ পাইছিলোঁ, ইমান কথা পাতিছিলোঁ, ইমান হাঁহি ফূুৰ্তি কৰিছিলোঁ, সেনেকুৱা আছিলোঁ তাইক কিন্তু, সেইটো হোৱাতো মানে ভাল যে এ আগৰ দৰে কথা বতৰা পাতি থাকো।
পৰীক্ষাত অ', অ', উত্তীৰ্ণ নহলে বা খেলা বিফল হলেও বা মানে বন্ধুত্বয়ে কয় যে চিন্তা নকৰিবা মই তোমাৰ লগত আছোঁ। মানে এইবিলাক হাৰি যায় বা আৰু চাৰা অ, বন্ধুত্ব মানে অ, বন্ধুতে আমি যিমান ভুল কৰো আমাক কয় যে এইবিলাক ভুল নকৰিবা বা এনেকুৱা নকৰিবা বুলি কিন্তু কি কিন্তু কিছুমান এনেকুৱা বন্ধু আছে যে আমি যিমান ভুল কৰিলো বা যিমান যটো কৰি কৈ য কি কৰি আছা এনেকুৱা, যেনেকুৱা নহয়। আৰু যোনে প্ৰকৃত বন্ধুৱে সেয়ে আমাক ভাল, ভাল ৰাস্তা দেখায় বা অ', সঠিক মাৰ্ক দেখায়। আৰু চাবা এতিয়া দামী উপহাৰ দিলে বা এ দামী উপহাৰ দিলে তোমাৰ বন্ধুত্ব অ, মানে বন্ধুত্ব বুলি নহয়। এতিয়া চাবা বন্ধুতটো মানে কি হৈছে আমাৰ অ, যিমান পাৰে আমাৰ লগত সময় মানে সময় মূল্য দিব লাগে বা আমাৰ বিপদৰ অ, বিপদ আহিলে আমাৰ অ, বিপদ আহিলে আমাৰ লগত থাকিব লাগে। সেইটো তোমাৰ মানে বন্ধুত্ব। এতিয়া ইমান দিলে য ডাঙৰ উপহাৰ দিছো মই তোৰ বন্ধু হয় বুলি সেইটো নহয়। যোনটো আমাৰ বিপদৰ সময়ত আমাৰ লগত আছে, বা অ', যি নহওঁক আমাৰ লগত মোক সাহস যাইছে সেইটোয়ে হৈছে অ, প মানে আমাৰ প্ৰকৃতৰ বন্ধু হয় নে নহয় কোৱাচোন তুমি?
হয়', তুমি ঠিকে কৈছা আমি আছ আচলতে আমি আমাৰ বন্ধুজনক সাহস দিব লাগিব। এইটো তোমাৰ একদম ঠিকেই কথা, আৰু কেতিয়াবা এনেকুৱা হয় ন? যে কি বুলি কয় আমি কিছুমান ভুল কৰি আছোঁ আমাক বন্ধু এজন মানে ধৰা যোনজন আমাৰা স্বাৰ্থ বন্ধ আৰু সেইজন আমাৰ লগত আছে দেখি আছে আমাৰ ভূল হৈ আছে কিবা তেওঁলোকে আমাক একো নকয়, তেওঁলোকে চুপ- চাপ চাই থাকিব কিন্তু যোনজন আমাৰ মানে সঁচা বন্ধু আৰু সেইজনে যদি দেখা পাইছে যে আমাৰ কিবা এটা ভূল হৈ আছে বা আমি কিবা এটা বেয়া কাম কৰি আছোঁ, আমি নজনা কৈয়ে
তেওঁ আমাক ৰখাব যে এইটো নকৰিবি বা কিবা সেই তেতিয়া মানে গম পাই যে তেওঁৰ স্বাৰ্থ নাই কিন্তু যোনজন আমাৰ মানে এনে আমাৰ লগত স্বাৰ্থত আছে, তেওঁতো সদায় এইয়ে বিচাৰিব নে যে কি বুলি কয় আমাৰ বেয়াই হওঁক বা আমি কোনো কোনোদিনে ভাল কামত একো কৰিব নোৱাৰোঁ, সেনেকুৱা কথা এতিয়া, ধৰা
কি বুলি কয়। অ, কেতিয়াবা তোমাৰো এনেকুৱা হৈ যাব পাৰে দিয়াচোন, যে তুমি কিবা এটা ভুল কৰি আছা মই গম পাই আছোঁ যে সেইটো তোমাৰ ভুল। কিন্তু অ' মই যদি মোৰ স্বাৰ্থৰ কাৰণ তোমাৰ লগত আছোঁ তেন্তে মই তোমাক ন- কম যে সেইটো তোমাৰ ভুল হৈ আছে। যদি মই এ নিস্বাৰ্থ ভাৱে তোমাৰ লগত বন্ধুত্ব কৰি আছোঁ তেতিয়াহ'লে মই তোমাক ক'ম যে- তুমি ভূল কৰি আছা হয় নে।
হয়', একদম ঠিকেই কৈছা এতিয়া- এই চাবা বন্ধুত্ব এতিয়া হৈছে ভকতীয়া সংস্কৃতিৰ উপহাৰ। একদম টকা-পইচা, সোণ, ৰূপে ইয়াক কিনিব নোৱাৰি, এতিয়া চাবা- তুমি যিমান টকা-পইচা মানে সোণ, ৰূপ তুমি পিছলৈ পাবা। কিন্তু বন্ধুত হেৰালে আমি আকৌ পুনৰ মানে উম' পাব নোৱাৰিম নহয়। এতিয়া চব প্ৰকৃত বন্ধু তোমাৰ অ'- যিমান সুখত পৰিলে যিমান যি হ'লেও আমাৰ লগত থাকে বা আমাৰ সাহস দেখাই - বা আমাৰ কিবা হ'লে আমাৰ লগতে থাকি কয় যে তই চিন্তা নকৰিবি আমি লগত আছোঁ। মানে সেইবোৰ খিনি একদমেই ভাল লগা সেইবিলাকে হৈছে আমাৰ প্ৰকৃত বন্ধু।
হয়', তুমি ঠিকে কৈছা। পিছে আজি তোমাৰ লগত এনেদৰে বন্ধুতৰ ওপৰত কথা পাতি মোৰ বিৰাট- ভাল লাগিল দিয়াচোন, মানে এনেদৰে আমি পিছলৈকে কথা পাতি থাকিম দিয়া।
হয়', পিছলৈ আমি এনেকুৱা কথা-চথা পাতি থাকিব পাৰিম বহুত ভাল লাগিব।
অঁ', ঠিক আছে আজি ৰাখিছোঁ নহ'লে।
অঁ', দিয়া ঠিক আছে।